আছোঁ কোৱা
অ নাই এই এটা কথা মনত পৰিলে আজি কুতুককৈ
অ হয় নেকি কি কথা
এ মনত আছে আমি সৰু কালত যে কথাবোৰ পাতিছিলো যে আমি ডাঙৰ হৈ কি কি হ'ম
অ সৰুকালৰ কথা বাৰু মনত আছে অলপ চলপ মনত পৰিলে খুব ভাল লাগে
সেয়ে মোৰ মানে আজি বহি আছিলো বহি আছিলো চাফা কৰি মানে ৰুমটো অলপ আছিলো তেতিয়া এটা মানে কিতাপ দেখিলো সৰু কালত তাতে মানে আমাৰ এনেকৈ নাম লিখি থৈছিলো আৰু মানে লিখা আছিল যে আমি ডাঙৰ হৈ কি কৰিম তোমাৰ চাগে মনত অঁ তোমাৰ চাগে মনত নাই পাহ মৰিলা
উম হ'ব পাৰে দেই কোৱাচোন কি কি কথা আছিলে
অঁ নাই এই মানে আমি মানে লিখিছিলো আৰু যে এনেকুৱা এনেকুৱা সপোন আছে আমি তাৰপিছত মানে ম তুমি কিবা তুমি লিখিছিলা চাগে তুমি ডাক্তৰ হবা তাৰপিছত মই আৰু মই লিখিছিলোঁ যে মই পাইলট হ'ম সেনেকুৱা টাইপ কিবা কিবি ধেৰ
মনত পৰিছে অলপ হা হা হা কাৰণ অ ডক্টৰ মই চাগে এইটো কাৰণে লিখিছিলো কাৰণ মই হস্পিতালত ড্ক্তৰবোৰ দেখি খুব মানে ভাল পাইছিলো।
উম
লাগিছিলে তেওঁলোক সকলোকে সহায় কৰে আৰু মানে ভাল লাগিছিলে। সকলোকে ঠিক কৰি দিয়ে ন।
উম উম বুজিছো। সেয়ে তোমাৰ সপোনটো সুন্দৰ আছিল। পিছে আৰু মই ভাবিছিলোঁ যে মই সেই পাইলট হ'ম বুলি। কাৰণ পাইলটবোৰ জানা এ টো এনি টাইম উৰি থাকে আ আকাশত আৰু নতুন নতুন জেগা দেখিব পাৰে। কিমান জাগা সিহঁতে দেখে।
হা মই মনত কৰিছে অলপ পাইলেটৰ কথাটো।
উম, মইতো এইটোও ভাবিছিলো যে মানে এনেকে অ কি কয় নহ'লে বেলেগ বোৰ চাকৰিত তুমি চাই লোৱা দৰমাহাৰে ফুৰিব লগা হৈ যায় ন। ত' অঁ ত পাইলেটতো তুমি চাকৰি কৰি থাকোতে তুমি ফুৰা হৈ যায়।
ঠিকেই কৈছা। তেওঁলোকৰ ফুৰা আৰু চাকৰি মানে একে ধৰণৰে। একে সময়তে হৈ যায়।
উম তাৰ সেইয়ে মানে সৰু কালত আমি ইমান সপোন দেখিছিলোঁ। চব কথা ইমান মানে এতিয়া ডাঙৰ হৈহে গম পাইছো যে এইবোৰ বহুত কঠিন কথা। আচলতে
ঠিকে কৈছা। তেতিয়া সপোন দেখিবলৈ কোনো সীমা নাছিলে। কোনো চিন্তা নাছিলে। অকল কাবাক দেখিলোঁ কি কৰি আছে মানে ভাল লগা দেখি আমিও ভাবি ললো যে আমি এইটো হম।
হম হুম। সেয়ে পইচাৰো দিগদাৰি। হয়। তাৰপিছত নিজৰ পঢ়াৰ ক্ষেত্ৰতো কাৰণে বহুত পঢ়িব লগা হয়। বহুত কথা থাকে। সেইবোৰৰ কাৰণে আৰু এতিয়া পাইলট টো মোৰ নহল। পাইলটৰ কাৰণে পঢ়িব গলে বহুত লাখ লাখ টকা লাগে।
ঠিকেই কৈছে। আৰু ময়োনো ক'ত ডক্তৰ হ'লোঁ ন? ময়ো এতিয়া বেলেগ বেলেগ ফালেহে পঢ়ি আছোঁ।
হুম।
সৰু কালত মনবোৰ বহুত চঞ্চল আছিল দেই। মাজতে মই আচলতে ভাবিছিলো যে এনেকে চিনেমাবোৰ দেখাই ন'। চিনেমাবোৰ হওঁতে চিনেমা মানে ভাবিছিলো যে এইবাৰ অভিনেতা অভিনেত্ৰী হম বুলি একবাৰ।
অ 'চিনেমা চাই আহিলে মোৰো এনেকুৱা লাগিছিল যে মই অভিনেত্ৰী হব পাৰিম চাগে।
উম, তুমি পাৰিবা তুমি পাৰা অলপ হ'লেও তুমি চাগে তুমি বিশ্ববিদ্যয়ালয়ত নাটক নাটক এটা কৰিছিলা নেকি মাজতে।
হয়, সত্ৰিয়াৰ ভাওঁনা কৰিছিলোঁ। কিন্তু তেতিয়াও মানে অভিনয় ক্ষেত্ৰত মানে মোৰ জানিবলগীয়া বহুত আছে। সেইটো অকল মানে ভাওনাটো মানে খুব মানে- মানে উম। হেৰি আৰম্ভণি বুলিহে ভাবোঁ মই সেই যিখন ভাওনা কৰিছিলোঁ।
হয়- হয়। সেয়ে ভাওনাটো বাৰু সেইবোৰ, চিনেমাত দেখাত সেইটো মানে বহুত বেলেগ হৈ যায়। চিনেমাত মানুহে বহুত এই মানে এ, মানে কি কয় এই কয় ন' সাধাৰণ জীৱন যেনেকুৱা সেইবোৰক অলপ দেখাই ন চিনেমাত। ভাওনাত কিন্তু মানে চব বস্তুবোৰ। বহুত বেছি বেছিকৈ দেখায় ত' অলপ তেনেকুৱা। সেই সেইটোৱে,
হয় -হয় মানে। হাওঁ -ফাওঁৰ মানে বহুত মানে অত্যধিক দিব লগা হয়। আৰু তোমাৰ উম ভাওনাবোৰ মানে সাধাৰণ চিনেমাৰ লগত নিমিলে ভাওনাত আহ আমি পুৰণি। ভাষা ইউজ কৰোঁ যেনেকে বজাৱলী। আৰু এতিয়াৰ লগতো মানে। সেইটো নিমিলে এতিয়া এতিয়া সাধাৰণ নাটকবোৰত মানে সোমাব হলে বাৰু বেলেগকে হয়তো শিকিব লাগিব
উম সেইটোৱে। ময়ো সেয়ে ভাবিছিলো কিন্তু মইতো বাৰু মানুহ দেখিলে মোৰ ভয় লাগে মই আৰু ক'ত অভিনেত্ৰী হলো হয়। এইটো এনে ইচ্ছা গ'ল কাৰণ মানে চাব গলে অভিনেত্ৰী এটাৰ যি জীৱন বহুত বেলেগ আমাতকৈ। বহুত সিহঁতৰ নিজৰে স্বাধীনতা এটা বেলেগ স্বাধীনতা যোনটো আমাৰ দৰে আহ মানে ছোৱালীৰ লগত নিমিলে ত' সেই ভাবি ফালেই ইচ্ছা যায় অভিনেত্ৰী হ'ব কাৰণে কিন্তু আকৌ মোৰ। সেই লাজটো অলপ বেছি নহয় মই মানুহ দেখিলে। ভয় খাই যাওঁ। মই একো কৰিব নোৱাৰা হৈ যাও এই এইবোৰ সপোন সপোনে হৈ থাকে।
উম বুজিছো। উম লাষ্ট। লাজটো বাৰু মোৰো আছে কিন্তু মানে উম তোমাৰ মই এটা বস্তু দেখিছো তুমি যেতিয়া ষ্টেজত যোৱা উ যেনেকে তুমি। উম বিশ্ববিদ্য়ালয়ত নৃত্য কৰিছিলা নিজৰ লগৰবোৰৰ লগত। তেতিয়া তোমাৰ সেই ভয়তটো নাছিল। যিটো মানে অভ্যাস। লগত গুচি যায়। আৰু সেনেকেই যদি তুমি চেষ্টা কৰা তোমাৰ অভিনয় ক্ষেত্ৰতো সেই ভয়টো নোহোৱা হৈ যাব। ইমানখিনি মই জানো তোমাৰ বিষয়ে।
নাই মানে মোৰ, তেতিয়াও ভয় লাগিয়ে আছিল। পিছে। কিন্তু সেই মানে ষ্টেজত দেখি দেখাব নোৱাৰি ন দেখালে আৰু এইটো বস্তু আৰু জীৱন ভৰ মোৰ আৰু মই ষ্টেজত উঠিব ভয় কৰিম যে ইয়ে ৰাম মই ষ্টেজত উঠিলে দেখোন মোৰ ভুল হৈ যায় ত'। সেইকাৰণে মই বহুত আৰু অকলে কেতিয়াও নৃত্য কৰিব কাৰণে মানে সাহস নহয় কোনোবা যদি লগৰ লগত। তেতিয়া হ'লে পাৰো আৰু কিন্তু মানে,
উম, বুজিছো তোমাৰ কথাত। ত একো নাই। উম কেতিয়াবা সুযোগ বোৰ পালে সেইটো নেৰিবা আৰু অকলে কৰাৰ যদি সুযোগ খুব। কোৱা? সেইবিলাক নেৰিবা কাৰণ সেইটোৱে তোমাক শিকাব যে মানে কেনেকে লাজটো গুচাই পানে।
আৰু শুনিছা আচা?
তুমি আছা?
অ' আছো।
অ' অ' সেইে মানে তুমিও চেষ্টা কৰিবা যিহেতু তুমি ভাওনা কৰায় আৰু তুমি নাচিবও জানা ত'। মোৰ মতে তুমিও অলপমান যদি লাগি দিয়া তোমাৰ হৈ যাব।
বাৰু চেষ্টাটো কৰিব লাগিব মানে ভাল হলে দিয়াচোন চবৰে ভাল লাগে। এতিয়া লাহে -লাহে আৰু,
হুম হুম সপোনবোৰ সেয়ে মানে সৰু থাকোতে বেলেগ আছিল। অলপ ডাঙৰ হোৱাৰ পাছত বেলেগ হৈ গল তাৰপিছত এতিয়া আৰু সপোনৰ কথা ভাবিব স সময়ো নাই ত' মানুহ সময়ৰ লগত পৰিৱৰ্তন হৈ থাকে। সপোনবোৰো পৰিৱৰ্তন হৈ থাকে চা কিন্তু সৰু কালৰ যোনবোৰ সপোন
তোমাৰ অ' মাতটো অলপ গুচি
মোৰ মাত ভাঙিছে নেকি?
অ' অলপ মানে নোহোৱা হৈ গৈছিলা মাজতে কি কলা?
অ' নাই মই কৈছিলো যে সৰু কালৰ এটা সপোনবোৰ এইবোৰ এটা বেলেগে স্মৃতি যোনবোৰ মানে সেই আৰু ভাবিলে দুখ। দুখো লাগে ভালো লাগে ভাল লাগে কাৰণ সৰু কালৰ সময়ত আকৌ ঘূ আ মানে ঘূৰি যাব ইচ্ছা যায় বেয়া লাগে এইটো ভাবি পিনে যে সৰুকালৰ সপোনবোৰ পূৰণ নহ'ল।
কি? ঠিকে কৈছা। বেয়াও লাগে আৰু ভালো লাগে সেই- সেই সময়বোৰ ভাবি যে আমি কেনেকে নিশ্চিন্ত মনে একো সীমা নৰখাকৈ আমি কেতিয়াবা ভাবোঁ ডক্তৰ হম কেতিয়াবা ভাবোঁ
মই তোমাৰ মাত এইবাৰ শুনা নাই। তুমি আছা মাতটো ইমান শুনা নাই তুমি শুনি আছা নেকি বাৰু ' পাছত ফোন কৰিম নেকি যদি তুমি শুনি আছা?